হা কোৱা কি কৰিছা?
অ' অ এটা কথা গতিকে অ ঠিক আছে মই জাষ্ট আহিলো।
আচছা কোৱা তুমিয়ে কোৱা এতিয়া দিয়া মই দিয়া একো নকওঁ কোৱা।
উম কি কম? এতিয়া কি কও?
চেল্ফ ইট্ৰডাকচন দিয়া শুনো অলপ মই।
অ, তোমাৰ অ, দিয়া।
তোমাৰ, তোমাৰ। মোৰ নহয় অহ।
মাইচেল বিশ্বৱ দত্ত।
অকে এছামিচত
অ, অ
অ, অ
বিশ্বৱ দত্ত হয়।
আহ তাৰ পিছত
বৰ্তমান কাম কৰি আছো। মাই। টুৱেলভ পাছ আউট ছাত্ৰ হয়।
উম।
আৰু কি কম। উম। অ পাইছোঁ। কি কম। অ, তুমিয়ে কোৱা মই শুনো ময়
অহ ঠিক আছে অ কোৱা। অ মই কৈছিলোঁ অহ হয় তাইক তুমি ফিউচাৰত গৈ মানে কেনেকুৱা টাইপৰ জব বিচাৰা মানে ধৰা তুমি কি কম্পিটিটিভ এক্সামছ দিবানে বা তোমাৰ প্ৰাইভেট চেক্টৰত বেছি ইণ্টাৰেষ্ট নে গভমেণ্ট জবত বেছি ইণ্টাৰেষ্ট।
মোৰ একচলি মোৰ বৰ্তমান মই একচলি
হা কি ক'লা।
নে মোৰ ট ইচ্ছা আছে। এনেটো একো ইচ্ছা নাই। হেল্ল'।
শুনা পাইছা? অ, অ কোৱা।
অ সেইটো। মোৰ আইতাতো খালি য'তে কাম কৰ তাতে পইচা বেছি হব লাগিব এইটোৱে আৰু।
অ মানে এনে এক্সাম মানে এনে এক্সাম। নিদিয়া গভৰ্মেণ্টৰ বা অ লাইক অ প্ৰাইভেট চেক্টৰত এপ্লাই নকৰা বেলেগ?
বেলেগ, অউ কৰিম। সেইটোতো কৰিব লাগিব এক্সাম দিম আৰু বে মানে মোৰ লগকেইটামান দিছিলে।
অঁ, অঁ।
এ ডি গ্ৰেডতে দিছিলোঁ। সেইটোও হোৱা
অঁ, অঁ, এক একো নাই। প্ৰেক্টিচ কৰি থাকিবা, দি থাকিবা, হ'ব।
সেইটোৱে আৰু।
উম। বাকী কালি ছানডে' হয়। কালি কি প্লেন ক'ত ফুৰিব যাবা?
কালি চাওঁ, কি কৰো। এনে ন, এনে, আমি এটা লগ এটা দোকান আছে, তাতে আমি এনে আড্ডা মাৰো আৰু।
সেইটোৱে প্লেন নে কি?
সেইটোৱে চবে আৰু ব্যস্ত আৰু। ক'ত হ'ব? বাকী তোমাৰ কি প্লেন
শুম গোটেই দিন।
বা টোপনি মাৰিবা ন? অঁ, হেল্ল'?
হেল্ল'? হেল্ল'?
হেল্ল'?
হেল্ল', হেল্ল'? হেল্ল', শুনা পাইছা? হেল্ল'?
পাইছোঁ।
হেল্ল'?
হেল্ল', শুনা পাইছা?
হেল্ল', হেল্ল'?
অঁ, কোৱা।
হেল্ল', অঁ, কোৱা।
হেল্ল'।
অঁ, হেল্ল', শুনা পাইছনে? অঁ, অঁ, কোৱা।
অঁ, কি কৈ আছিলো? এ পাহৰি গলো। অ', তুমি অ', তুমি অঁ, শুই ভাল পোৱা। আৰু?
পাওঁ অ
আৰু কি কৰিবা এনে বন্ধৰ দিনা
এনে একো নকৰো মই ৰিল স্ক্ৰল কৰি মই এইটোৱে কাম
ঘৰৰ কাম চাম নকৰা নেকি মায়ে গালি নামাৰেে
অ সেইটো মোৰ সদায় ৰোজ ক বাত হে ঘৰ ঘৰ কি কাহানী
অ এইটো অ মই তো বন্ধ পালো মই মইতো এদিনা বন্ধ পাওঁ সেদিনা মই পুৰা টোপনি মাৰো তাৰপিছত কৰো আৰু কিবা এনে কাম চাম বাহিৰত তাৰপিছত লগৰৰ দোকানত গুচি যাওঁ
বাকী তোমাৰ ফেব্ৰৰেড ফাষ্ট ফুডৰ ভিতৰত কি ভাল পোৱা বেছি খাই লাইক জাংক ফুড বা ফ ফুড
ফেভৰেট ক'ব গলে এইটোৱে কি কয় ৰোল ৰোল ভাল লে
ৰাজিয়
নহলে চিকেন পকোৰা ই এইটো কি কয় চিকেন এয়া এটা নতুন এটা ওলাইছে যে কেপচিৰ ধৰে যে এইটো তোমাৰ দাদা পাই ত চান মাৰী
কি হয় নাম তোক কবা
সেইটোৱে আৰু চিকেন পকৰাই ক আৰু চবেই আৰু
তুমি হেৰি ইডলি ভাল পোৱা ইডলি আচ্ছা আচ্ছা আ
অ ইডলিটো ভালে পাও এবাৰ গৈ ছিলো যে মামা তাদাই তাতেৰে খাইছিলো উম
ইডলি চামভাৰ চাটনি
কৰ্ণাটক যে
অ অ কৰ্ণাটক অ
তাতে মেইন জেগাত গৈ খাইছিলো কৰ্ণাটক
আহ অ
বাকী
বাকী দিনাৰ কেতিয়া কৰিবা কিতাপ উম
পৰে টেন থাৰ্টি দহটা চাৰে দহটা তাৰপিছত আকৌ এক ত এল
উ
এ তুমি ঘূৰিব নোযোৱা নেকি এ নই কিবা
নাই নাযাও এই গৰমত মই ভাল নাপাও ইমান ইমান বাহিৰত ওলালে ঘামি যোৱা যায় ইমান ঘামাও ইমান চুৱেট ওলাই কি কত তুমি ইমান ভাল নালাগে ন ইমান ঘামি চামি যাব
উম জোৱা হয় এই নহয় কিছুমান থাকে ন এই বল বল যাও আৰু
নাযাওঁ মই ইমান ঘৰৰ পৰা নোলাও মানে লাইক গৰমত ভালে নালাগে ইমান ঘৰৰ পৰা
উম এইটোও হয় কিন্তু গৰমত একদম
ঘৰতে ভাল ফেনটো চলাই দবা আৰু শুই থাকিবা গোটেই দিন বাছ
এ এইতি চলাই হ্লন
পাৰ কৰি থাকিম কল কলে
তোমাৰ শিবলিং নাই নেকি
নাই মই চিংগল চাইল্ড হয় বহুত সুখ মোৰ
ভালেই দেখোন চব
একোশ ইচৰা নাই নাই নাই নহয় কেতিায়াবা লনলি ফিল হয় কোনোবা এটলিষ্টল থাক উইাৰাৰ থ এভাৰ
উম এইটোও হয় কিন্তু এ মইতো ভণ্টি ল খালি কাজিয়া এতিয়াতো কমাই দিছো এতিয়া নহয় আগতো বহুত কাজিয়া আছে
ভণ্টি কিমান ডাঙৰ বা সৰু ভণ্টি কিমান সৰু তোমাৰ অাকে
মোতকে বেছি নহয় এক বছৰে সৰু
উম উম
এতিয়া কিবা কম্পিউটাৰ এইটো কিবা শিকিছে সেইটো হল
অ
আছ
আত্ছা
আচ্ছা আচ্ছা সেইটোৱে হয়
আচ্ছা অ এইটোও ঠিকে ঠিক ঠিক চামথিং কে আছিলে পাহৰি গলো দেই
আহ কোনটো
তোমাৰ ডাইলগটো
ভালেই হৈছে ঠিকে আছে
কিবা আছিলে সে পাহৰি গলো তাত তেৰিকা এইটোও ঠিক কৈছা অ অ এইটোয়ে ঠিক
আহ ইছ ৰাম মানে
তুমিয়েতু হয় জানা এইটো এ এইটো ঠিক কৈছা
এইটোৱে-এইটোৱে হয় আৰু নাই কিবা অ এইটোৱে আছিলে। বাকী
বাট কি আৰু অ অহ-অহ হা কি ক'লা কিবা কৈছা?
কি কৰবা গৈছিলো? তাৰপিছত লাঞ্চ কেইটাত কৰিলা আজি।
লাঞ্চ মই আজি কৰাই নাই দুপৰীয়া।
এ কিয়?
এনেই মোৰ হা কি কলা। হা কত গৈছিলো ক'তো যোৱা নাই ঘৰতে আছিলো খাব মন নাযায় ইমান গৰমত।
অ' হয় কিন্ত গৰমতে
দিয়া ঠিক আছে পিছত। ফোন কৰিম। বাই-বাই অ, অ' বাই।